অ' কোৱা? আছো এনে বহি।
অ, অ'। ময়ো বহি আছো গৰম না চাদত আহিলো অলপ মানে। চাহ, চাহ খালা?
অ, খালো।
কিহেদি খাল চাহ?
হা?
কিহেদি খালা?
এই কিবা চাহা গাখীৰ চাহ নহয় লাল চাহ আছিলে আৰু কিবা। মেগী-মেগী দিছিলে।
উম।
তোমালোকৰ চাহ খালে নে নাই?
অহ, চাহ খোৱা নাই, এনেই বেলেগ বস্তু খালো আৰু।
অহ, কি খালা?
এইটো পাস্তা খালো।
অ, আজি কি কৰিলে, আজিতো চানডে আছিলে।
উম, আজি গোটেইদিন ৰাতিপুৱা ৰাতিপুৱা এইটো কালি আমাৰ মেমে কিবা মেমে আজি গুচি গ'ল নহয়। সেইকাৰণে কালিয়ে মেমৰ কাৰণে ফেয়াৰৱেল পাতিছিলোঁ আমি চবে মিলি। তাতে তাতে আমি চবে মিলি কিবা কৰি আছিল, তাতে কেক কাটিলো মেমে কিবা, তাৰ পিছত? অ, ৰাতি আৰু মেমে বহুত কিবা কিবি কলে, তাতে বহুত সময় মানে তাতে কৰ হাত চাত নাগল টোপনি মই, টোপনি যাওঁতে দেৰি হল, সেইকাৰণে ৰাতিপুৱা উঠি মানে, উঠোতে অলপ মানে দেৰিয়ে হ'ল আমাৰ আজি আৰু ৰবিবাৰ কাৰণে আৰু বেছিকে অলপ দে, মানে দেৰিকে উঠিলো আৰু। উঠাৰ পিছ উঠাৰ পিছত ফালে তাৰ পিছত ইফালে আকৌ, অ'-অ' অ' তাৰপিছত অলপ সময় বহি থাকিলো, মুখ মখ হাত মুখ ধুলো, ধোৱাৰ পিছত অ', অলপ জিৰাই কেনে পুৰি দিছে হোষ তলত পুৰি খালো অ' এটা মই পুৰি বনালো, মই তাতে গৈ মানে পুৰি বনাই খালো, খোৱাৰ পিছত এটা পুৰি খালো, খোৱাৰ পিছত ভাল নালাগিব কাৰণে আৰু গেছ হ'ব সেইকাৰণে অলপ ভাতে মানে, ভাত খাই দিলো পিয়াজ জলকীয়া এইবিলাক দি, অলপ কেতি উৰি হাতে খাই দিলো, পিছত ইফালে গোটেই দি এনেই বহি থাকিলো বান্ধৱীহঁতৰ বান্ধৱীহঁতৰ লগত কথা পাতিলো সিহতৰ লগতনে এ' কিবা কিবি কথা পাতিলো, এ পিছে গা-চা ধুলো, ধোৱাৰ পিছত বহি থাকিলো। তাৰপিছত আকৌ বাৰটাৰ সময়, এটা দুটাাৰ সময়ত আকৌ অলপকে ভাত খালো আৰু, ভাত খোৱাৰ ভাত খোৱাৰ পিছত জৰাই কেনে অলপ কঠা চতা পাতি আকৌ বহি থাকিলো চবে মিলি, তাৰ পিছত মেমে যাব বুলি মেছেজ দিলে, আকৌ তলত গৈ তাতে মেমৰ লগত তাতে, তলতে বহি আছে তিলো বহি থাকি ম আৰু আমাৰ প্ৰিন্ঞ্চিপাল মেমে আহিলে অলপ পিছত তোমাৰ এইটো ডিৰেক্টৰ মেম আহিলে, চবে একগে তাতে, আমি ছেকেণ্ড ইয়াৰ, ফাৰ্ষ্ট ইয়াৰ, থাৰ্ড ইয়াৰ চবে মিলি পাতি আৰু বহি আছিলো মেমক বিদায় দিয়াৰ কাৰণে, থিয় হৈ আছিলো। তাত মেমে গুচি গল গুচি যোৱাৰ পিছত, ইফালে আমি বহিয়ে থাকো কিলো চাহ খাই তলৰ পৰা একদম চাহ দিছো চাহ না খালো অ'। উ
আমিমাৰ কিবা বেলেগত কাম পালা নেকি?
াই ক সেয়পি ফালে মানে মেমে আৰু বেলেগ স্কুলত মানে কাম পা ইফালে কিহৰ কথা শুনা গৈছে
অ' শুনিছো।
উম,
বতাহ নাই বহুত গৰম।
সেইটোৱেইেতো।
উ
আজি কি কিবা মাংস দিব নেকি আজি তোমালোকৰ ৰাতি ভাত
অহ ৰাতি মাংস দিব ত মোক মোক মানে বনাব কৈছিল কিবা কৰো গম মানে ভাবিছিলো বনাম বুলি। ত কিবা হয় আৰু চাব লাগিব ভাল নালাগে। ইমান গৰমত তাতে বনাই থাকোতে,
অহ,
মেমে মখ মেমে মোক কৈছে যে চাবি অলপ আমাৰ কিটচেনটো ইফালে তইতো ভালকে বনাব জানা অ', কমে আমি মানে চবৰ, ঘৰতৰত ফোন কৰিলা নে নাই। ঘৰত ফোন কৰিলে নে নাই? হেল্ল' হেল্ল' হেল্ল',
অহ,
উ নেটৱৰ্ক নেকি হেল্ল', উম, মই গলো ঘৰত ফোন কৰিলা নে নাই?
হা
ফোন কৰি খবৰ ললে নে নাই
ঘৰতো এতিয়া বৰ্তমান ফোন কৰাই হোৱা নাই
উম
আমাৰ ঘৰত কৰিছিলো দেউতাই অলপ এইটো উখুৰিব গৈছে। কলে ঘৰত যাই ফোন কৰিব এতিয়া বাহিৰত আছে আৰু ন। উম। তুমি আজি কি কৰিলা গোটেই দিন।
আজি মোৰ পুৰা গোটেই দিন পেটৰ বিষতে। উঠিবও পৰা নাই পুৰা বিচনাতে। তিনটা বজালৈ। টোপনি মাৰিব লগা হ'ল বহুত বিষ। পেটৰ বিষয় আৰু এইফালে ইমান। গৰম তাত ফলে আৰু ইফালে পেটৰ বিষ থাকিব পৰা নাই।
সেইটোতো আছেই।
এ মোৰ ৰাতি পুৱাই দহটা। আাতটা বজা চাৰে দশটা বজা মানৰ পৰা তিনিটা। পাৰ হৈ গ'ল এনেকাই পেটৰ বিহুতে পুৰা বিচনাত।
অঁ। ঔষধ সৌষদ খাইছা নে নাই?
অ ঔষধ খাইহে পিছত অলপ। সময় পিছত ভাল লাগিছে ঔষধ খাই দিলো।
অঁ, অঁ। সেনেকুৱা বিষ হ'লে মানে আগতে মানে খাব লাগে আৰু নিজে জানি বুজি যে। ঘৰটো বিশ টো ষ্টাৰ্ট এ হ'ব তেনেহলে মই আগতে খাই দিওঁ আৰু।
বিষতে মানে কি কৰিম কি নকৰিম মানে বিষতে। আৰু কিবা ভাবিবই কিবা। কৰা নাই বিষতে বিচনাতে আছে নিজ। যে ক কিবা পঢ়িব পাৰা নাই।
উম। কিহে দি ভাত খালা আজি?
হয়।
ভাত কি দি খালা?
আজি ভাত ন? আহ বাৰটা বজাতো কিবা আছিলে ৰঙালাও আলু। দালি দিছিলে আৰু। ৰাতিপুৱাটো আমাৰ। পুৰিয়ে দিয়ে মানে চান্দেত পুৰি দি খালোঁ।
অ।
পুৰি খালেও কিবা পেটটো কিবা কে গেছ লাগে আৰু।
হয় আৰু। আছিল। হেল্ল'।
অঁ।
অ'।
কি কৰি আছে এতিয়া তুমি?
বৈয়ে আছো আৰু তোমাৰ লগতে এনে কথা পাতিছিলো ভাবিলো আৰু চ উ বৰিং লাগে আৰু গোটেইদিন বহি থাকি থাকি এনে
অ আজিতো চবে হোষ্টেলতো আছিল আছিলে চাগে ক মেম গৰি কিবাৰ যাবৰ কাৰণে
কিছুমানে গৈছিল আৰু বাহিৰত
অ
মেমে যোৱাৰ আগতে আহিছে
অ অ অ
উম অ এতিয়া আমাৰ আৰু খালি খালিয়ে লাগিব মেম গ'ল
অ বহুত মানে থাকিলা না আৰু বহুত দিনে
ওহ হেল্ল'
অ
কি ও মোক বোলে মাত কিবা মাটি আছে পঢ়াৰ পিছত কল কৰিম দে হা উ উ উম উ কি কৈছে